উম!
হেল্ল'!
হেল্ল'!
শুনিছানে,
অ শুনিছো।
কি কৰিছা?
এ চাহ খাই পেলাই এতিয়া অকনমান বহি আছো। চাহ খালা নাই?
চাহ খালোঁ আমি ভাতো খাই ল'লোঁ। তুমি ভাত খালা
কিহৰ লগত খালা ভাত আজি
অজি আজি আম কাটিলোঁ আমৰ সৈতে খালোঁ তাৰপিছত আমি ৰুটি বনালোঁ ৰুটি খালোঁ মানে
বা আমকেইটা শেষ হোৱাই নাই নেকি
কি কৈছা
আমকে ত শেষ হয় নাই নেকি
আম নাই সে হোৱা আম মানে আমাৰ এবাৰ ভগৱানৰ কৃপাত বহুত আহিছে মানে ত সেইকাৰণে আম খুব বা গোটেই ফ্ৰ্ৰীজ ভৰি আছে ত প ুটি সাজতে আম খাওঁ আমি আৰু ব্ৰেকফাষ্টত খোৱাাম
ঘৰতে আমৰ পখান আছে ন আ মোৰ বাগান আছে নেকি ঘৰত
ঘৰত আমৰ বাগান সেনেকে সৰু সুৰাৰাক আছে বুলি ক'ব পাৰি আৰু সেনেকৈ ইমান ডাঙৰকৈ নাই বাৰু খেতিতে মানে বেচাকৈ নহয় নিজক ঘৰত খাবলে এখন কৰি আছে আৰু দুই তিনজোপা গছ আৰু ত সেইটো কাৰণে পাৰিছো আৰু খাব ভগৱানৰ কৃপাত তোমালোকৰ আছে নে নেকি
আছে ঈশ্বৰ কিতাত এবাৰ আম বহুত খাব পাৰিছো দে মানে আম এবাৰ বহুত আহিছে ন এইবাৰ এইটো বছৰত
অঁ অঁ
টেঙাহে খাবা নে মিঠাইহে খাবা
উম ভালেই দিয়া মানে আমটো খাইও ভাল লাগে দিয়াচোন মোৰ টো আম একদম প্ৰিয় হয়
উম মোৰো প্ৰিয় প্ৰতি সাজতে এটা এটা আম ঘ খাই আছো ভাতৰ লগত
অ আমিও ভাতৰ লগত খাওঁ তাৰ মানে যেতিয়া তেতিয়া খাই থাকো আৰু মেং আ আময়ে হেৰি হয় জুছ বনাই খাওঁ।
খাব লাগে। এই কিনা আম বিলাক খাব নালাগে। ঘৰৰ যিবিলাক গাৱেঁ-ভূয়ে লগা এইবিলাক আম খাব লাগে। কিনা আম বিলাকতো মেডিচিন দি পেলাই কৰি দিয়া হয়, মিঠা কৰি দিয়া হয়, হয়নে?
উম সেইটোয়ে, মানে এইবিলাক মিঠাও নাই চাবাচোন মই এবাৰ কিনিছিলোঁ হাঁ, একোৱে মিঠা নাই, খালি পনীয়া পনীয়া লাগে, মানে আম যে খাইছোঁ এনেকুৱা লাগাই নাই কিবা, কিবা এনেই কিবা সাই থাকা টাইপ লাগিছিল মানে, সেইটো কাৰণে
ব, আনি পেলাই মেডিচিন মাৰে।
উম, তাকে সেইটোৱে, আমি এতিয়া মধ্যবিত্ত মানুহ কি কৰিম কোৱাছোন আমিতো খাবই লাগিব হয়নেে নহয়? বোলে নিজৰ ঘৰত আছে
আমি এতিয়া গাৱৰ মানুহ কাৰনে বাৰু আমি পাইছোঁ আৰ গাঁৱৰ আম বিলাক হয়নে নহয়? চহৰৰ মানুহ বিলাকে কি কৰিব, গুৱাহাটী চহৰৰ মানুহ বিলাক সিহঁতে নো
সিহঁতেতো খাবই লাগিব, সিহঁতৰ সেইটোৱেতো আজিকালি সেইটো কাৰণে তো বেমাৰ বিলাক হৈছে, কাৰণ আমাৰ খাদ্য বিলাকে ভাল নহয়।
চবতে ভেজাল আজিকালি।
চবতে চবতে চবতে না তুমি দালি খাব পাৰা ভালকে কি কৈছে?
আমাৰ গাঁৱলৈকে আহিবা নেকি?
কে যাম বাৰু এতিয়া নহয় আৰু, এই বৰষুণ আজি বহুত হৈ আছে ত' সেইটো কাৰণে আজি নাযাওঁ আৰু। ভাবিছো
অ'।
যাম বাৰু এনে যাবলগীয়া হয়য়ে আছে, মোৰ সেইফালে ওচৰতে মানে মোৰ কাম এটা আছে তোমালোকৰ।
ৰিবা নিিলেকে
হা হা
কেইটা মান বজাত আহিব পাৰিবা।
কেইটামান বজাত আহিব পাৰিবা মানে এতিয়া ক'ব নোৱাৰো তেনেকে মোৰ মানে আম এটাও খাই আছো গ'ম পাইছা। এতিয়া মানে বজাৰৰ আমবিলাক বেয়া ন, এতিয়া ঘৰতে পাইছোঁ যে একে বহুত দবাই পিনে খাইছোঁ আৰু।
উম উম। অ'।
ত' আজিকালি চবতে ভেজাল হৈছে হা, ত' আমি যিমান পাৰো মানে আমি নিজকে মানে ভালকৈ ৰাখিবলৈ মানে ভাল খাদ্য যিমান পাৰা তুমি মানে ঔষধ নিদিয়া খাদ্য খাবলৈ আহ পৰিকল্পনা কৰিব লাগে আৰু।
অঁ সেইটোতো সেইটোৱে বাৰু লগতে এক্সাৰচাইজত ব্যায়াম থাকিবই লাগিব ব্যায়াম কৰিব লাগিব ডেইলি।
অ' সেইটোয়ে ব্যায়ামটো বৈ লাগিব। তো ভাল লাগে দিয়াচোন। নিজৰ মাথা অলপ ঠিক থাকে, তুিমি মনটো যেতিয়া
ধুনীয়াকে গা পা মানে গা পা ধুই কৰি ব্যায়াম বা যোগাসন কৰাৰ পিছত যেতিয়া আহাৰ পানী খোৱা যায় তেতিয়া চাবাচোন মনটো কিমান পবিত্ৰ পবি ত, লাগে।
ত, লাগে সেইটো হয়, হয় মই পাইছোঁ বাৰু দেই। মানে মোৰ ব্যায়ামটো কি হয় কৰোঁ, কিন্তু আকৌ দুদিনমান এক দুদিন মানে যদি নকৰাকে থাকি যাওঁ ন, তেতিয়া আকৌ মানে হেৰি হৈ যায় আৰু উম।
ডেইলি কৰিব লাগে তেতিয়া হে, মানে সেইটো মানে অভ্যাস হৈ, যাবগৈ।
উম, এইবিলাক প্ৰেক্টিচ ন। ত' প্ৰেকটিচ বস্তুবিলাক মানে যিমান তুমি কৰিবা তোমাৰ তিমান ভাল হ'ব, তুমি তাত যিমা-সিমান পাগৈত হ'বা। পাগৈত হোৱাৰ লগে, লগে তোমাৰ নিজৰো শৰীৰটোৰ কাম দিব মানে, তুমি দিনতে ফল নোপোৱা সেইটো কাৰনে।
উম, তুমি কৰানে যোগাসন?
এই কেতিয়াবা মানে বাদ পৰি যায় আৰু। তুমি কৰা ন?
এ মোৰটো ডেইলি কৰা হয় বাৰু।
উম, ভালেই দিয়া। কৰা কৰা তোমাৰ চাগে একদম হেৰি কি কয় শৰীৰটোত ধুনীয়া ন মানে বেছি শকতো নহয় ক্ষীনো নহয় চাগে ন তোমাৰ?
অ এতিয়া পঢ়ি থকা কাৰণে বাৰু এইটো হৈছে যেনিবা। যোগাসনটো ফল দেখুৱাইছে, এতিয়া নিজে গ'ম পাওঁ যোগাসন কৰিলে কেনেকুৱা প্ৰভাৱ পৰে নিজৰ শৰীৰটোত?
উম, হুম।
এ ভাল লাগে আৰু কৰাৰ পিছত।
উম, উম, হুম মোৰ মানে মন যায়। হা, মোৰ এক মান গোটেইবিলাক ব্যাম য়ো য়োগাসন কৰিব মানে চব মানে মোৰ পাকৰি ধব মন যায় কিন্তু এলাহ- এলাহত তে নোৱাৰো কৰিব। এলাহে খাই দিছে। আজি কালি মানুহক মানে গম পাইছা। যিমান প্ৰজ মানে যিমান প্ৰযুক্তি আগবাঢ়িছে সিমানেই মানে মানে আমাৰ মানুহ বিলাক এলেহুৱা কৰিবলৈ চ
সেই এলে হোৱাৰ লগতে এলাহ অহাৰ লগ ধুনীয়া বেমাৰ বিলাক আহি পৰিছে আগৰ দিনৰ মানুহ বিলাকো কিমান কষ্ট কৰে।
কিমান কষ্ট কৰে সেইটোয়ে খেতি যায় ৰা ৰাতিপুৱা সোনকালে উঠে হে।
ব্যায়াম কৰাৰ প্ৰয়োজনে নাই সিহত তেওলোকে যিমান মানে পৰিশ্ৰম কৰে। সেইবাবে। তেওঁ ঘৰৰ যিবিলাক খাদ্য খাই। বাহিৰা খাদ্য নাখায়। সেইটো কাৰণে তেওঁলোকে বেছি দিনও যায়। আমাৰ এইটোয়া আমাৰ যে নতুন প্ৰজন্ম বিলাক যে চব
আমাৰ মানুহ বিলাক কিমান দিন যাব বুলি ভাবিছা। আমাৰ মানুহ বিলাক খুব বেছি পঞ্চাশ বছৰ যাব চাবাচোন আমাৰ পিছৰ মানুহ বিলাকতো ত্ৰিশ বছৰ বা চল্লিশ বছৰ যাই কিনে যায় সেই
উম, আজিকালিিতো পঞ্চাশ বছৰলৈকে যায়নে নাযায় তও ঠিক নাই আগৰ মানুহ বিলাক হাড্ৰেড চেৰাই যায় হয়নে।
হা পচ দ সেনেকুৱাও হৈ যগ ম চাবান আৰু চাবা হা আমাৰ অসম - আমাৰ অসম মানুত মানে ব হিৰৰ মানুহবিলাক অলপ বেছি দিন জীয়াই থাকে। নেকি চাবাচোন মানে সিহঁতৰ খাদ্য পাতি ভাল বা সিহতে নিজকে কেয়াৰ কৰে আমাৰ মানুহ বিলাক মানে অলপ বেছিয়ে ধেমালিয়াই দিয়ে কয় যে খাৰ খোৱা অসমীয়াৰ বুলি। নে একো নাই।
কালি আমাৰ গাৱতো এজন পাঠেক এজন ঢুকুৱা ঢুকালে। বৰ বেয়া লাগিছে আপোনাৰ চতে ঘুম হয়। গাৱৰ পাথেক যে তাতে আৰু।
তাই কি বেমাৰ আছিল নেকি।
উম বেমাৰ হ'ল তেখেতৰ। হয়, কেনচাৰ ৰোগতে ঢুকাল বেচেৰা, বৰদাজন, বৰদাই বুলি মাতো।
কি মানে তেওঁৰ ফেমিলিগত আছিল নে নে নিজে হৈ গ'ল? কিহত হ'ল?
উম, অকণমান টানকে ক'ব পাৰিব নেকি, আপোনাৰ মাত
মানে ফে তেওঁৰ ফেমিলিগ ত আছিল নে আগতে নে নিজে প্ৰথম তেওঁ হৈছে?
কিহৰ?
মানে কেনেকুৱা টাইপৰ, মানে কেঞ্চাৰটো বহুত
অ', নাই তেওঁৱে হৈছে প্ৰথমে।
অ', অ', হয় দিয়া এইটো, এইটো চব আমাৰ খাদ্যৰ কাৰণে হৈছে গম পাইছানে, মানুহৰ খাদ্য, লাইফ ষ্টাইলৰ কাৰণে হৈছে এইবিলাক বস্তু।
উম।
আগৰ মানুহে এইবিলাক বেমাৰ আগতে গাঁৱৰ মানুহকতো নোচোৱেই এইবিলাক বেমাৰে
উম।
এতিয়া চোৱা গাঁৱৰ, টাউনীয়া বুলি কথা
চবতে আজিকালি আৰু নৰ্মেল হৈ গৈছে এইটো য'তে পাই ত'তেই, মানুহজনতটো ইমান অৱশ্যে মদ পানীও নাখায়। তেনেকৈ
অহ হ,
আৰু চাগে মোৰ মতে চাগে পাঠেক মান মানে অলপ বেছিকৈ সুৰ লগাই লগাই গোৱাৰ কাৰণে হ'ল নেকি এনেকোৱা। ডিঙিত প্ৰেচাৰ পৰি পেলাই।
অ' তেওঁ মানে ডিঙিত হৈছে?
অ', ডিঙিত তেনেকুৱা।
সেইটো হয় বাৰু দেই মানে, মানে, কি কয় জানা, আগতে ইমান হেটো নাছিলে। কিন্তু আজিকালি তোমাৰ যদি অকণমান কিবা ৱা মানে থাকে ন, তাতে মানে তোমাৰ হৈ যোৱা চাঞ্চ থাকে। বহুত বেয়া বহুত বেয়া। এইটো ভগৱানক নক কাও নহওক।
কৃষ্ণ, ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, এনেকুৱা বেমাৰ যাতে কোনো ভোগ নকৰে।
উম, হম, কৃষ্ণ। তাকে আৰু, কি কৰিবা উপায় নাই। খাদ্য, খাদ্য চব। খাদ্যই ভুল এইবিলাক।
মাততো অলপ বেছিকৈ ভাবি থাকিলে তোমাৰ নেটৰ প্ৰব্লেম তেন্তে মোৰ।
অ', নেটৰে প্ৰব্লেম, মই পিছে এতিয়া আম এ এটাও খাই আছোঁ, গম পাইছা? হেল্ল'। মাতটো অহা ম অ' মই তাকে, মই বোলো আম এটাও খাই আছো এত এতিয়া
অ', আম খাই আছা অ বা, একদম মানে এৰাই নাই নেকি?
নাই এৰা, মানে পাৰিছোঁ যেতিয়া একে বোলো খামেই আৰু এবাৰ ভালকে আৰু। আমৰ মানে কি, কি মই নাখাওঁ। আমৰ আচাৰ খাওঁ, আমৰ জুচ খাওঁ। মানে আম তুমি মোক যেনেকেই নিদিয়া কেলে মই খামেই। মোৰ পেটতোৱে ভৰি নাথাকক কেলে
পুৰা চাগে গ্ল' মাৰিছা নেকি? বা উজ্জ্বল উঠিছে নেকি মুখত পুৰা উজ্জ্বল আহিছে নে নাই? আম খাই, খাই?
জানো এতিয়া, বেলেগেহে ক'ব। মইতো নিজক টো, ভালেই দেখোঁ দিয়াচোন, নিজকতো মানুহে ভালে পাব লাগে হয়, নে নহয়? সেইটোৱে তুমি, তোমাৰ, তোমাৰো আহিব। তুমি খোৱা ধুনীয়াকে।
মই বাউ খাই আছো যেনিবা।
উম।
মইও তোমাকহে কোৱা হৈছে, বেলেগেহে গম পাব এতিয়া মোৰ মুখত উজ্জ্বল আহিছে নে নাই আজি যদি আহা তোমাক দেখা পালে চাগে গম পাম আৰু। তোমাৰ মুখত কিমান উজ্জ্বল আহিছে।
ঠিকে কৈছা, ঠিকে কৈছা, ঠিকে কৈছা দেই, মানে, এ আহে যদি আহক আৰু দিয়াচোন বাৰু যিমান কেইদিন পাইছো খাবলে, উম, মানে সত কি ক'ম? ঔষধ নিদিয়া আম সেনেক কে খাইছোঁ আৰু, কাৰণ ভাত কিতা বাদে আমাৰ চব কিনিবই লাগে।
উম।
সেইটোৱে আৰু, হ'ব দিয়া ন ৰাখিছো।
বাকী, অ', হ'ব দিয়া।